হেল্ল' শুনিছা?
অ', হয় শুনি আছো, তুমি শুনিছানে?
অ', অ', শুনিছো, কি কৰি আছিলা?
এয়া তোমাৰ এনেইহে অলপ বহি আছিলো, তুমি কি কৰিছা?
মই তোমাৰ এই ভাত পানী খাই মানে অলপ বহি আছো ফেনৰ তলত। অ', বাকী মানে তোমাৰ কথা এটা সুধিবলগীয়া আছিলে।
হয়, কোৱাচোন বাৰু।
কোৱাচোন ৰিজাল্ট কি হ'ল কোৱাচোন, মই মানে তোমাৰ বহুত দিন হৈ গ'ল বাৰু তথাপিতো বোলো সুধো শুন মানে গম পোৱা নাই ইমানকে। ফোন কৰিবলে সময়ো পোৱা নাই, কোৱাচোন তহঁত
আমাৰ ৰিজালট বেয়া হোৱা নাই, হলেও মানে যেনেদৰে আশা কৰি আছিলো এ তেনে
অ', হয় নেকি? হয়, অ', কেতিয়াবা তেনেকুৱা একচোৱেল হয়য়ে তোমাৰ, সময়ৰ কথা সময়ৰ ওপতে নিৰ্ভৰশীল, বাকী ইমান দুখ কৰিবলগীয়া নাই বাৰু দেই, ইমান দুখ ন হেৰি নকৰিবা। কিন্তু, এইটো সাৱধানতা অৱলম্বন কৰিবা যাতে, যোনটো একচুৱেলি কৰিলা বা যোনটো আমি ভুলটো কৰিলো সময়ত
হয়।
ব্যৱহাৰৰ ক্ষেত্ৰত, সেইটো যাতে দুবাৰ নকৰা সেইখিনিয়ে হৈছে। বাকী আ বাকী খবৰ খাতি ভালে নহয়?
খবৰ খাতি ভাল। নোৱাৰো মই এতিয়া, সেয়াহে এতিয়া তোমাৰ ৰিজাল্ট দেখিছা ৰিজাল্টৰ খবৰ তাকে আৰু ঠিক ঠাক আৰু ইমান ভালো নহয়, বেয়াও নহয়, তোমাৰ কোৱাচোন?
হয়। মোৰো তেনেকুৱাই মোৰো তোমাৰ নিচিনাই একেই, মই তোমাক কৈছো কি হ'ব। মোৰ তোমাৰ হোমৱৰ্ক আছিলে প্ৰথম। প্ৰথম হেৰিয়ৰ চেমিষ্টাৰ প্ৰথম হোমৱৰ্ক আছিলে।
হয়, হয়।
হেৰিয়ৰ প্ৰথম আৰম্ভণিতে দিলে বছৰ তাৰ পিছতে ক্লাছৰ নতুন আৰম্ভনিতে দিলে, সেইখিনি তেতিয়া কম কমকে কৰি আছিলো। এতিয়া শেষত গম বন্ধৰ আগত নতুন চেপটাৰ আকৌ দি দিলে, এতিয়া মানে হোমৱৰ্কে দম খাই আছে। নতুনকে পঢ়িবই পৰা নাই, হোমৱৰ্ক খিনি কৰি আছো। মোৰ একে তোমাৰ, একে মানে মোৰ ভুল কৰি আছো, কি হ মানে কি সঠিক সময়ত সঠিক কামবোৰ নকৰিলে মানে পিছত বহুত পস্তাবলগীয়া হয় গম পোৱা নাই।
হয়, হয়, সেইটোৱে হয়, উম।
এতিয়া তোমাৰ কথাখিনিয়ে চোৱাচোন বাৰু, চবেতো এটা নহয়। ভাল, ভাল ৰিজাল্ট এটা চবেই কৰে। সেই এক্সপেক্টটো চবেই কৰে, কিন্তু কি হয় সময়ৰ লগে লগে একচুৱেলি আমাৰ কাম বিলাক আচলতে সঠিকভাৱে নকৰিলে সেইটো হয়। কিন্তু মই এটা কথা কি বিশ্বাস কৰো গম পোৱা নাই। এই সময়ে কিন্তু বহুত কথা শিকাই যায় কিন্তু। জীৱনত বহুত কথা, আচলতে কয়ে নহ সময়ে জীৱন আটাইতকৈ ডাঙৰ শিক্ষক। জুবিন গাৰ্গেও যোনখন চলচিত্ৰ আছিলে, শেষত মৃত্যুৰ আগত যোনখন তেখেতে মুকলি কৰি থৈ গৈছে, ৰৈ ৰ বিনালে তাতেটো তুমি দেখিছাই যে, তেখেতে কৈছে যে সময়ক মই আটাইতকৈ ভয় কৰো সময়ে সকলো কাহিনীয়ে সকলো দি যায়, সেইখিনি কথাখিনি আচলতে আহ মই ভাবোঁ, এই বস্তুটো যদি আমি বেয়া ব্যৱহাৰ কৰোঁ, বা সঠিক সময় সঠিক ভাৱ ব্যৱহাৰ নকৰো, সময় কিন্তু, তাৰ উচিত প্ৰত্যুত্তৰ দিবই নে কি?
হয় হয়, নিশ্চয়। উম উম।
এতিয়া তোমাৰ আচলতে, এ সময়ৰ এতিয়া এই ছাত্ৰ জীৱনৰ আচলতে সময়ৰ মূল্য বা সময়ৰ গুৰুত্বটো বা মূল্য সময়ৰ যোনটো আচলতে এ কাম বা সময়ত যিটো কাম কৰিব লাগে সেইটো নকৰিলে তাৰ কিন্তু, অ', কিছুমান ক্ষেত্ৰৰ পৰিণামটো বহুত ডাঙৰ দেখা পোৱা যায়, তুমি কি ভাবাঁ সেই ক্ষেত্ৰত? ছাত্ৰ জীৱনত সময়ৰ মূল্যটো আমি বুজি পোৱাটো কিমান মানে গুৰুত্বপূৰ্ণ কথা। বা যদি নাপাওঁ, এতিয়া তোমাৰটো গম পাইছাই, তুমি কেনেকুৱা ধৰণৰ আচলতে এতিয়া এটা এনেকুৱা লাগে, যদি মই এনেকুৱা ধৰণে কৰিলোঁহেতেন, যদি তেনেকুৱা কৰিলোঁহেতেন হয়তো আৰু ভাল হল হেতেন, সেইটো আচলতে অনুভৱটো হয়, কিন্তু দুৰ্ভাগ্যবশত সেই কামটো অ', কৰাটো অসম্ভৱ বা পুনৰ সেই কামটো হোৱাটো অসম্ভৱ, গতিকে তুমি সেই ভুলটো যাতে নহয়, তাৰ বাবে সময়টো কেনেধৰণে আমি ব্যৱহাৰ কৰিব লাগে বা কি গুৰুত্ব আৰোপ কৰিব লাগে কি ক'বা তুমি?
অ', সেইখিনি তোমাৰ এতিয়া মই যি ভুল কৰিলোঁ, তোমাৰ পৰীক্ষাৰ আগত তোমাক কি আছিলোঁ মই যেতিয়া তেতিয়া মই ভাবি আছিলোঁ যে, তোমাৰ হ'ব দিন আছে পঢ়িম এনেকে তেনেকে ভাবি থাকোতে ভাবি থাকোঁতে তোমাৰ কেনি দিনবোৰ পাৰ হৈ গ'ল মানে, কেতিয়া পাৰীখা পালেহি, মই মানে একো গমেই নাপালো। আৰু লাষ্টত যেতিয়া পৰীক্ষাৰ যেতিয়া ওচৰ চাপিলে, সৃষ্টি হৈ আছিল
হয় হয়।
সেই সকলোবোৰ চাই, মই এতিয়া বহুত খিনি মই নজনা কথাই জানিব পাৰিছোঁ। আৰু বিশেষকৈ
হয় হয়।
সময় অ পইছোঁ আৰু উ, আজি
হয়।
সচাঁটো সৃষ্টি হয় মানে, এ আজিৰ কামটো কাইলৈ মানে, পেলাই যে থৈ দিয়ে, তাৰ ফলত হয়, অ অ', এতিয়া বহুতো এতিয়া বহুতো ছাত্ৰ-ছাত্ৰী এতিয়া মোৰ নিচিনা কৈ কি কৰে আহ, এনেকে ভাবে যে এ, হ'ব বহুত দিন আছে, এনেকে মই পঢ়িম বা অ', তোমাৰো এতিয়া যি অৱস্থা হৈ আছে যে তুমি ভাবিলাঁ যে, মই পাছত হ'ব সময় আছে মই লিখিম, তেনেদৰে তোমাৰো যেনেকুৱা এটা সমস্যাৰ সৃষ্টি সেই ক্ষেত্ৰত আচলতে কবলৈ গ'লে এ, আমি যেতিয়া সময়ৰ কাম সময়ত নকৰো আচলতে সেই সমানে কাম খিনি মানে এ, আমাৰ কামৰ যি প্ৰেচাৰটো, আৰু বাঢ়ি বাঢ়ি গৈ থাকে, আমাৰ অ', সেই মানে কাম খিনিৰ মানে বাঢ়ি, বাঢ়ি গৈ থাকে, সেই সেয়েহে মানে আমি যদি সময়ৰ কাম যদি সময়ত কৰি যাওঁ তেন্তে আমাৰ উম, কোনো ধৰণৰ পেচাৰ পেচাৰ মানে নপৰাকৈ সেই কামখিনি মানে আমি নিয়মিত-নিয়মিতভাৱে কৰি যাব পাৰোঁ আৰু উম এ, আৰু কি হয়, এ, আমাৰ কি যি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলো-তেওঁলোকৰ মানে এ, তেওঁলোকে যি এ, ভাবে যে আ, বহুত দিন আছে হ'ব পঢ়িম, সেইটো কিন্তু এটা অ', বহুত বেয়া কথা এ, এতিয়া বুজি পাইছোঁ সেই প্ৰভাৱটো তেওঁলোক যি ফলাফল হয়, সেই ফলাফলত গৈ পৰেগে আৰু সেই ফলাফলৰ কাৰণ কি হয়, তোমাৰ ঘৰৰ মান এজন এ, ছাত্ৰ হওঁক বা ছাত্ৰীয়ে হওঁক সেই ছাত্ৰ ছাত্ৰী, ছাত্ৰী জনৰ ঘৰৰ মানুহে সেই ল'ৰা ছোৱালী ল'ৰাজ ছোৱালীজনৰ হয় উম, ছোৱালী জনক লৈয়ে মানে বহুত, বহুত মানে আশা কৰি থাকে যে মোৰ ল'ৰাজনে এনেকুৱা এটা ৰিজাল্ট কৰিব। এনেকুৱা ৰিজাল্ট কৰিব বা এ, এ, ভাল এটা ৰিজাল্ট ফলাফল এ, আশা কৰি থাকে। কিন্তু যেতিয়া আমি
থাকে।
যেতিয়া আহ, কি হয়, আমি তেওঁলোকে ভবা মতে ৰিজাল্টটো কৰিব নোৱাৰো তেতিয়া কি হয়, তেওঁলোকৰ মনতো মানে বহুতখিনি এ, আঘাত প্ৰাপ্ত হয়, সেয়েহে
পায়, পায় নিশ্চয়িতৰূপে।
অ', সেয়েহে আমি সেইখিনি কথা বুজি পেলাই এ, মানে ঘৰৰ নিজৰ বাবে নহ'লেও মানে ঘৰৰ মানুহৰ কথা চিন্তা কৰি হ'লেও এ, মানে সময়ত কাম আচলতে সময়মতে কৰি যাব লাগে, এতিয়া মানে এ, নিজৰ বাবে লাভ হয় আৰু বেলেগেও মানে এ, বেলেগৰ মনতো মানে পৰিয়ালৰ মানুহ মানে নহয়।
হয়, হয়, এ, এতিয়া তুমি সি যোনকিটা কথা ক'লা, আচলতে সঁচাকৈয়ে গুৰুত্বপূৰ্ণ কথা। যদিও আমি চোৱা পই প্ৰত্যেকটো সম-সময়ক যদি আমি ইমান গুৰুত্ব হিচাপে গুৰুত্বপূৰ্ণ হিচাপে ধৰি লওঁ আচলতে এইটো কথা বহুত আচলতে দুখ লগা কথা আমি এটা গুৰুত্বতটো বুজি নাপাওঁ, যেতিয়াই আমাৰ জীৱনত থাকে বা যেতিয়ালৈকে আমাৰ জীৱনত উপলব্ধ হয়, যেতিয়া তাৰ পৰিমানটো কমি যায় যেতিয়া আমাৰ জীৱনৰ পৰা আঁতৰি যাবলৈ লয়, তেতিয়াহে তাৰ আমি গুৰুত্বটো বুজো। ঠিক তেনেধৰণে সময়! সময়তো আমি জন্মৰ পৰা আমি ইমান খিনি সময় অতিবাহিত কৰি গৈ আছোঁ, গৈ আছো আমি উপলব্ধি কৰা নাই আচলতে, চবতকে মূল্যবান বস্তু হৈছে সেইটোৱে বস্তুটো সময়। কাৰণ ইয়াক পুনৰ দোহৰাই হয়, পোৱা নাযায় ইয়াক কেতিয়াও এতিয়া চোৱা দিনটোৰ ভিতৰত এজন পৃথিৱীৰ আটাইতকৈ ধনী মানুহজনেই হওঁক বা পৃথিৱী আটাইতকৈ আহ, লাখ মানে এইটো ভাগ্যৱান লোকজনৰ কাৰণে হওঁক বা দুখী লোকজনক কাৰণে চৌবিশ ঘণ্টা, তেওঁৰ কাৰণেও চৌবিশ ঘণ্টা, তেওঁৰ কাৰণেও চৌবিশ ঘণ্টা। আৰু প্ৰত্যেকটো সময় হৈছে একো একো একোটা সুযোগ, একো একোটা কাম কৰাৰ সুযোগ গতিকে সুযোগ যদি আমি গ্ৰহণ নকৰোঁ, প্ৰতিটো পল অনুপল যদি আমি নিজৰ কামৰ বা যদি আমি আহ, নিজৰ ভালৰ বাবে যদি নকৰোঁ যদি এ, এই যোনটো সময়ত ধনৰ লগত বা সম্পদৰ লগত তুলনা নহয় সেই সম্পদখিনি যদি আমি এনেধৰণে অপবয় কৰোঁ তেনেহ'লে অভিয়াছলি আমি ইয়াৰ মূল্যটো বুজি নোপোৱা নিচিনা হ'ব ন!
হয়, হয়, নিশ্চয় অ'।
আৰু যোনটো আচলতে বুজি নাপাম, বস্তু এটা আমি যদি বস্তুতো মূল্য বুজি নাপাও তেনেহ'লে তাক ব্যৱহাৰ কৰা আচলতে সঠিক পথটো আমি গম নাপাম, যাৰ ফলস্বৰূপ পে আমি তাৰ পৰা যিমানখিনি ফল আশা কৰোঁ, সেই ফলখিনিটো অবিয়াছলি নাপাওঁ। তুমি যদি আ তুমি যদি ধন টকা-পইচা যদি সঠিক মূল্যটো বুজি নোপোৱা, সঠিক যদি ব্যৱহাৰটো নাজানা তেনেহ'লে তাৰফলত তাৰ যোনখিনি ফল আছে ফলখিনি নোপোৱা। হয় নে নহয়? এতিয়া এতিয়া বৰ্তমান সময়ত তুমি চোৱা সঠিক সময় ব্যৱহাৰৰ কথা আমি যে কৈ আছোঁ বা সম ব্যৱহাৰ কথা যে কৈ আছোঁ আজিকালি মানুহৰ এনেকুৱা হৈছে মানুহে সময় অপব্যৱহাৰ কৰিব মানে চৰি মানুহে সময়ক হেৰি কৰিব কাৰণে এ মানে অতিবাহিত কৰিবৰ কাৰণে আজিকালি মানুহে মনোৰঞ্জন কৰিব মনোৰঞ্জনৰ দৰে এইয়া বা ৰিলচৰ দৰে এ, সহায় লয় তেতিয়া সেই ক্ষেত্ৰত কি ক'ব, আচলতে কেনেকুৱা ধৰণৰ এটা লোপত সোমাই আহিছে, সময়ৰ আজিকালি মানুহৰ ডিজিটেল মাধ্যম সমূহৰ জৰিয়তে সময় অপচয় কৰি থাকে, দিনটো বহি লয়। নিজৰ কামখিনি কৰি এ, কোনোবা এজন মানুহে ধৰা কামো কৰি আছে যেনিবা ঘপককৈ যদি কিবা এটা কাম ঘপককে যেনিবা ৰীলত সোমাই গ'ল, সামাজিক মাধ্যম এটা সোমাই গ'ল তাতে বহুত সময় গুচি যায়, সেই কথাখিনিত কি আমি কিমানখিনি সাৱধানতা অৱলম্বন কৰিব লাগে যে মই এটা কামৰ মাজত সোমাই আছোঁ মই এ, কামটোত এনেধৰণে আচলতে ফকাচ কৰিব লাগে বা এনেধৰণে গুৰুত্ব দিব লাগে অন্যান্য কামসমূহে মোৰ সেই সময়খিনি অপচয় কৰিব লাগে। এতিয়া ষ্টুডেণ্টটো যদি চোৱা পঢ়ি থকা সময়ত মোবাইলটো যদি হঠাতে তুলি লোৱা হয় বহুতখিনি সময় গুচি যায়, চৰ্ট ৰীলচতে হওক বা গেমতে হওক, যিসকল আসক্ত আছে। সেইখিনি কথা কচোন, সেইখিনিৰ ক্ষেত্ৰত কি কবা যে আমি কেনেধৰণে আচলতে এ, সতৰ্কতো ল'ব লাগে, কাম এটা কৰি থাকোতে ই ডিজিটেল মাধ্যমসমূহৰ পাৰ্থ হৈ থাকিবনো।
অ' তোমাৰ এতিয়া উ, যে আমাৰ সময় যি অপবয় কৰি আছোঁ আমি এই অভ্যাসটোৰ মানে যদি মোৰ কাৰনে মূল কাৰণ বুলি যদি ক'বলৈ যাওঁ আমাৰ যি মোবাইল ফোন বা সামাজিক মাধ্যম আমাৰ যি ৰিলচ হওক বা অনলাইন গেম সেই সকলোবোৰো কিন্তু তাত অন্তৰ্ভুক্ত হৈ থাকে। কাৰণ এতিয়া আ, কি হয় আজিকালি বহুত যুৱকে যুৱক হওক, যুৱতী হওক সকলোৱে কি হয় প্ৰায় মানে পাঁচ মিনিটৰ বাবে তেওঁলোকে মোবাইলটো লয়। জিও চাই তেওঁলোকে, এক এক ঘণ্টা, দুই ঘন্টা তেওঁলোকে পাৰ আৰু তেওঁলোকে গমেই নাপায়, তাৰফলত কি হয় তেওঁলোকৰ যি পঢ়া শুনা হওক বা পৰিয়ালৰ সৈতে মানে স-সময় কটোৱা বা আন কিছুমান গুৰুত্বপূৰ্ণ কাম মানে তেওঁলোকৰ পিছ পৰি যায়, এনে এনেদৰে মানে অ' এনেদৰে তেওঁলোকৰ দিনৰ পিছত দিন, কাম পিছুৱাই থাকিলে মানে তেওঁলোকে নিজৰ লক্ষ্যত কেতিয়াও মানে উপনীত হ'ব নোৱাৰে গৈ।
উপধ্য হ'বৰ মানে হয় হয়।
আ, এই ক্ষেত্ৰত আমাৰ যি গাৰ্জেন আছে আমাৰ সেই সকলো মানে অলপ সাৱধানতা অৱলম্বন কৰাটো জৰুৰী কাৰণ এ, যি ছাত্ৰ ছাত তিসকল আছে তেওঁলোকৰ কথা যদি মই বিশেষকৈ কবলৈ যাওঁ তেওঁলোকৰ যি পেৰেণ্টচ সকল হওক মানে মা তৃ হওক পিতৃ হওক তেওঁলোকে মানে বেছিকৈ সেই সাৱধানত সাৱধানতাটো অৱলম্বন কৰিব লাগে। কাৰণ উ, তেওঁলোকৰ আ, তেওঁলোকক এ, কি হয় এ, মানে মোবাইল চোৱাৰ যিটো অভ্যাস সেই অভ্যাসটো মোৰ মতে কিন্তু এই যিসকল গাৰ্জেন আছে গাৰ যেন সকলোৱে মান কৰি তোলে কাৰণ আজিকালি প্ৰায়ে দেখা যায় যে এজন আ, মানে মানে যেতিয়া এজন কেঁচুৱা অৱস্থাত থাকিব তেতিয়াছ মানে এ, মানে যেতিয়া এজন ব্যক্তি মানে কেঁচুৱা অৱস্থাত থাকিব তেওঁলোকৰ পেৰেন্টছসকলে কি কৰে তেওঁ এ, মানে কিছু তেওঁলোকৰ হাতত অ', তাৰ ফলত কি কয় সেই তেতিয়াৰ পৰাই তেওঁলোকৰ মোবাইলৰ যি আসক্ততাটো সেইটো মানে আহ আহি যায়। তাৰ ফলতে আম-আমাৰ সেই ক্ষেত্ৰত যদি কবলৈ যাওঁ, আমাৰ পিতৃ-মাতৃও মানে সেই ক্ষেত্ৰত মানে সাৱধানতা অৱলম্বন কৰাটো অ', অ', উম।
দায়ীও হয় এফালৰ পৰা চাবলৈ গ'লে।
হয়, সেই ক্ষেত্ৰত আচলতে কবলৈ গ'লে আমাৰ পিতৃ মাতৃ সকলেই দায়ী। আৰু এই সমস্যাৰটোৰ দূৰ কৰি তেতিয়া হ'লে আমি কি কৰিব লাগে জানানে, আমি প্ৰতিদিনে এখন মানে আমি বনাব লাগে। তেতিয়া ডাঙৰ কাম হওক বা